হেল্ল হেল্ল
হেল্ল
হেল্ল
হেল্ল' কি কৰি আছা মাজনী?
আহ অ আছো আছো ৰব
অ হল হ'ল দুপৰীয়া
অ দুপৰীয়া খোৱা লোৱা হ'ল আছো এতিয়া অলপ জিৰণি লৈ আছো।
গাটো ভাল পাইছানে তোমাৰ বোলে গা বেয়া বুলি শুনিছো
অহ ভালে পোৱা নাই আৰু আৰু ঔষধ আনিলো ৰ'বা আৰু ঔষধ আনিলো এতিয়া হেল্ল'
বহুত খাইব লগা হৈছে নেকি
অ ঔষধ খালোঁ কালি মানে এ গ'লো কৰ'ৰবাত গৈছিল মানে এইফালে হেল্ল'
অ অ অ অ শুনি আছো নেটৱৰ্কৰো প্ৰব্লেম হৈ আছে
অঁ অঁ কালি মানে অলপ ফুৰিব গ'লোঁ যাওঁতে মানে তাতে গৰম বহুত গৰম পোৱা কাৰণে নেকি এনেকুৱা জ্বৰ উঠিলে মোৰ।
আহ হ'ব পাৰে বৰষুণটো ভিজিছিলা নেকি
বৰষুণত ভিজা নাই সেনেকে।
লৰাটো কি কৰি আছে তোমাৰ?
আছে সতে দূৰদৰ্শন চাই আছে
আৰু তোমাৰ এই এইটো বাইদেউ ল'ৰাটো আছিল বুধ হয়।
অ সি আছে শুইছে ৰব
অ ঠিক আছে ভালে কালি কেনেকুৱা লাগিল গৈ।
উম ভাল লাগিছে বহুত ভাল লাগিছে অলপমান দিগদাৰ হৈছে লৰা ত' মানে মোৰ ল'ৰাটোৱে এনেই ধৰক একো নোখোৱাকে গ'ল নে মানে গেছ মানে গেছৰ প্ৰব্লেম হ'ল তাৰ
অলপ ভাত খোৱাই লৈ যাব লাগিছিল
এ ভাত খোৱালেও দিগদাৰ পাই বুলি মই ভাতটো নোখোৱালো চাই
বা ৰুটি হ'লেও খুওৱা ব লাগিছিল
উম কষ্ট পালে সি অলপমান কালি মানে বমি বমিও হ'ল সে আৰু জুবিনদাৰ ক্ষেত্ৰত নাম পালো নামোতে তাত মানে তাত দুবাৰ বমি হ'ল সেনেকে কষ্ট পাই নাই গলত ডিঙিত জুবিন ক্ষেত্ৰতে গলো আহ তাৰপিছত এতিয়া
মানে তাতে দৰ্শন হৈছে নেকি
ভগৱানৰ মন্দিৰত ফাৰ্ষ্ট অ জুবিন ক্ষেত্ৰতে প্ৰথম দৰ্শনৰ হলো যাওঁতে হ'ল আৰু আহোতে উম আহোঁতে মানে সেই নহলে হয় আহোঁতে বোলে তাত মানে পানী হৈছে মানে কি কালি
অ কালি বাহু বহুত পানী গুৱাহাটীত বা আজিও আছে এইবিলাক পানী গাড়ী আজিও যাবাই পাৰা নাই বহুত পানী
আমি যাওঁ যাওঁতে খোৱা ভালেই হ'ল বাৰু নহ'লে আৰু আহঁতে হ'লে দিগদাৰ হ'লে ন
অ ঠিকে আছে যাওঁতে যে প্ৰথম দৰ্শন হোৱা কাৰণে এইটো ভালেই হৈছে। আহঁতেতো বহুত বৰষুণ বহুত পানী তাতে সেইফালে আহাও নাই
উম উম উম আহ
অ তেতিয়া খাৱা লোৱা কেনেকে হ'ল তাতে কি কি খুৱাইছে
উম তাকেইতো।
তাতে খাৱা লোৱা কেনেকুৱা হ'ল কি খাইছে ভাত চাত খোৱাইছে নে?
অ ভাত খোৱাইছে নিৰামিষে খোৱাইছে কালি আমি আৰু দালি ভাতে ভাল লাগিছে সেয়াৰ মানে মন্দিৰৰ ওচ ওচৰত ভগৱানৰ ওচৰত গ'লে মন নিৰামিষ খোৱাই ভাল হয়নে
অ কে কেইটা মান বজাত খালা ভাত খাৱা হৈছে
কেইটামান আমি তিনিটামান বাজিছে আঢ়ৈ টা, তিনিটামান বাজিছে উম তাৰপিছত অ ভাত
এদিত বৰদোৱাত গৈছা
নহয় আগতে ভেত গলো প্ৰথমতে গলো ইয়াতে জুবিনদাৰ মানে সমাধিত গলো তাৰ পিছত গলো ইয়াত পিছত আকৌ ইয়াত গলো কিবা শিৱ কুণ্ড আছে তাত গলো তাৰপিছত বস অ বসুন্ধৰীয়া মই বসু অ সুন্দৰী আইচ তাত গলো তাৰপিছত বসুন্দৰী
এইবিলাকো আছে নেকি গমেই পোৱা নাই।
উম অহ তাতে গলো তাৰপিছত আকৌ ইয়াত গলো উম আৰু ভাত খাৱা লোৱা হ'ল আপোনালোকৰ তাৰপিছত বৰদোৱাত গ'লো। বৰদোৱাতে বহুত সময় মানে বেছি সময় থাকিব নোৱাৰিলো আৰু বহুত মানুহ গ'লো নে
অ অ হ তাতো বহুত ভাল লাগে ন ব বৰদোৱাটো
অ বাপৰে ভাল লাগে। এতেই ইমান ডাঙৰ সেয়া মানে বাউণ্ডাৰী মানে ইয়ে ৱাল মানে এইবিলাক
মানে কি কয় এইটো ডাঙৰ আৰু বহুত এৰিয়াতো বহুত ডাঙৰ আৰু মানে সিফালেও মন্দিৰ সিফালেও মন্দিৰ আপুনি কোনফালে যাব আধা চোৱা নহ'লে আৰু সময়ে নহ'ল।
অ যাওঁতে দেৰি হৈছে নেকি
যাওঁতেও আমাৰ দেৰি হৈছে ছয়টা বাজি গৈছে যাওঁতে। উম সোনকালে গ'লে সোনকালে গৈও পালো হয় ন
অহ অ ভালকৈ চাব পাৰিলা হয় আহোতেতো ৰাতিয়ে হৈছে।
অ আহোঁতে এঘাৰটা, চাৰে বাৰটাই বাজিছে আৰু। আৰু সেয়া
ঘৰ পাওঁতে কিমান ৰাতি হৈছে চাৰে বাৰটা
উম আহি পেলাই আকৌ ভাত বনালো হু বা ল'ৰা দুটা খোৱাবা লাগিব না সিহঁতক সিহঁতৰ পৰাই বনালোঁ অলপমান। অ সিহঁতৰ কাৰণে বনালোঁ আৰু মইয়ো অলপ খালোঁ আৰু নহ'লে আৰু ডিঙি মোৰোত বমি হৈছে গাড়ীত মানে বহুত এ যোৰা বাতৰ এই খিনি অলপ দিগদাৰী হয়।
যোৰাবাটত পায় মানুহ বমি হয় দিয়া কাৰণ সেই দিয়ে পাকা পাকি ন
উম বাক বাকীখিনিতে মানে পেট ফুলে মানে কিবা হৈ গৈছে অলপ সময়তে আৰু।
তামানে সেই সেইখিনি জেগাত চাব নালাগে। মাথাটো তল মূৰাকে টোপনি যোৱাৰ নিচিনা হৈ থাকব লাগে যাব লাগে। এ বাহিৰত দেখি চাব নালাগে চা বাহিৰত দেখি চালে তাৰ মূৰ মূৰটো ঘুৰা দৰে হয় ন' তেতিয়াহ'লে এই সে সেইখিনি জেগাত বহুত মানুহৰ বমি হয়।
হয় দিয়ক জাবৰ কানে চাহ বাহিৰৰ ফালে চাই অহা হৈছে সেইকাৰণে নেকি?
উ চাব নালাগে বাহিৰৰ ফালে।
অ কেনেকে বমি হ'লেটো কেনেকা বা বন্ধ কৰিব পাৰি খি হ'লে?
বমি কৰাটো বন্ধ কৰা মানে সেই বাহিৰৰ ফালে চাব নালাগে যি যি সেই সেইখিনি জেগাত আৰু যিমান পাৰা বমি কৰা মানুহ তল মূৰাকে না শুই যাব লাগে।
উম।
যাৰ বমি কৰা এটা অভ্যাস আছে ন'?
উম উম।
তাৰমানে ঘূ অলপ ঘূৰণীয়া হ'লে মাথাটো ঘূৰাৰ দৰে হ'লে না বমি হয়।
অহ অহ।
প পাাকিয় যায় ন অ এতিয়া কি ভাত খালা দুপৰীয়া?
উম।
এইটো উমহ আৰু ভাত খোৱাইও নিয়া নাই এইটো কাৰণে এবাৰ ভাত খালে দিগদাৰ হ'ব সেইটো কাৰণে নিয়া নাই।
না অলপ অলপ ভাত খ অলপ কিবা খুৱাই নিলে ভাল আৰু সৰু ল'ৰা ছোৱালীক।
উম উ
ডাঙৰে অলপ কণ্ট্ৰল কৰিব পাৰে সৰু ল'ৰা ছোৱালীয়ে নোৱাৰে ন'।
কালি অলপ কষ্ট পাইছে ইমান দূৰলৈকে যাব নোৱাৰি দে বাছত সে মই ভাবিছোঁ আৰু নাযাওঁ আৰু ইমান দূৰলৈকে। লৰা ডাঙৰ হ'লেহে যাম আৰু। এতিয়ানো কি কৰিছা দি বাকী বৰষুণ দিছেনে সেইফালে?
হে বৰষুণ নেৰে বৰষুণ আহিয়ে আছে ৰাতিপুৱাৰ পৰা অলপ সময় ৰ'দ দিলে দিয়াৰ পাছত অলপ কাপোৰ খিনি অলপ শুকালে। তাৰপিছত আৰু বৰষুণ আহিল এতিয়াও মানে আহিয়ে আছে।
অহ, অ আমাৰ ফালেও আহিছে বৰষুণ পুৰা দি আছে।
এতিয়া পানী হ'লে তোন গুৱাহাটীখন গোটেই পানীয়ে হয় ন'।
অ ইমান গুৱাহাটীতে যদি বানপানী হয় ন' নদীতো পানী বাঢ়িছে বহুত খিনি। নদীৰ পানীটো নহয়ে বাৰু গুৱাহাটীত বেলেগ পানী এইগিলা।
এইফালে মালিগাঁও চাৰিআলিটোত দোনিয়াৰ পানী। বহুত পানী মালিগাঁও চাৰিআলিত।
মালিগাঁও চাৰিআলি?
বাবোই
এহ তাৰো অলপ গা অসুখ হৈছে আৰু চৰ্দি লগা লাগিছে তাৰো।
অহ, খাৱা লোৱা ঠিক হোৱা নাই না, টোপনি চোপনি ঠিক হোৱা নাই বোধ হয়।
আৰু ন' আৰু এয়া হ'ল অহ কি হৈছে মানে বতাহো খালে খিৰিগিৰ চাইদতে বহা গ'ল নাই সেইদিনা হত অলপ বতাহো খোৱা হৈছিল।
কাৰণে খিৰিকী কাষত বহা গৈছে বহা বহা চিত-তিত চব ভৰ্তি হৈ গৈছে ন
অ অ খতি হৈ গৈছে পুৰা
কোনো মানে থিয় হৈ যাব লগা হোৱা নাই
অ নাই নাই চবে বহি গৈছে থিয়হি যাব নোৱাৰে দেচোন ইমান দূৰলৈকে
অ
টান লাগিছে আৰু গৈ পেলাই আৰু নো ক'ত যোৱা যাব সেইকাৰণে আৰু গলো আৰু ভাল লাগছে যাই পেলাই
এনেকে নগলে যৱা নহয়তো
আৰু মৃত্যুঞ্জয় মন্দিৰত বেছি ভাল লাগিছে গৈ পেলাই
অ তাতে হেইবিলাঙ্কিটো বহুত ওখ মই গৈ পোৱা
অ তই যাব লাগিছিলে বহুত ধুনীয়া আৰু মানে শিৱলিংগতোটো ওখ হয়টো বাহিৰৰ ফালে ভিতৰৰ ফালেও ইমান ডাঙৰ নহয় কিন্তু আৰু আমি যেতিয়া গৈছো তেতিয়া সন্ধিয়া টাইম হৈছে নহয় আৰটি চলিছে আৰটি তাকে ইমান ভাল লাগিছে গাৰ নোম শিয়ঁৰি উঠা মানে
টাইমত
অ আহ মানে গাৰ নুম শিয়ৰি উথিছে এনেকুৱাকে ভাল লাগিছে আৰু মানে কিবা
হেটি কোনে কৰে বামুণ বিলাকে কৰে নেকি
অ বামুণে কৰে বামুণ বিলাক চাকৰি চাকৰি বোলে সেইটো হয় ন
গম নাপাওঁ ন
মই মানে এজনক সুধিছিলো মই বোলো আপোনালোকে বামুণ বামুণ আৰতি কৰা এজনে অ দুজন আছে আৰু বাহিৰত মানে মানুহবিলাকে চাকি-বন্তি লগাই তাত মানে এ মানুহে লেতেৰা কৰে বুলি থাকে আৰু তাতে দুজন আছে দেখিছো আৰু মই সুধিলো আৰু আপোনালোকে ক'ৰপৰা আহিছে কৈছে আমি ৰঙিয়াৰ পৰা আহিছো এনেকে মই কৈছো আপোনালোকে ইয়াতে ক'ত থাকে ক'ত আমাক কোৱাটাৰ দিয়া নাই
কাৱাটাৰ আছে তাৰমানে এখন ডাঙৰ কমিটি আছে আৰু তাৰ এহেত মানে ডিউটি কৰে ন দৰমাহ দিয়ে বোধ হয়
দৰমহা দৰমহা পায় আৰু আগতে বোলে চাই বাবা মন্দিৰত আছিল গুৱাহাটীৰ কৈছে আগতে চাই বাবা মন্দিৰত আছিলো এতিয়া মোক তাৰ পৰা ট্ৰেন্সফাৰ কৰিছে ইয়াতে থাক মইবুলো ভালেই দেখোন আকৌ কামো নাই, কষ্টও নাই খালি মানুহ বিলাকে লেতেৰা কৰে নেকি চাব লাগে সেয়াই
অ হেৰি হৈ থাকে আৰু চাফ-চিকুণ হৈ থাক
অ চাফ-চিকুণ হৈ থাকে এডাল ডাঙৰ বট গছ আছে বটগছডালত মানে শিৱৰ সেই আৰু শৰীৰ মানে বাঘৰ নিচিনা যে কাপোৰটো
সে কাপোৰতটো যাতে মানে দিব লাগে আৰ বট গছডালত
অ মানুহে দিয়ে তাতে
মানুহজনে তাত দেখাই দেখাই দিছে
সেই ক্ষেত্ৰত শিৱৰে মন্দিৰ ন মৃত্যুঞ্জয় মন্দিৰটো
কিহৰে ইমান ভাল লাগিছে নহয় ইমান ধুনীয়া পৰিৱেশ থাকিবৰে মন আছে বাও সময় সময় নহয় টাইম দেৰি হৈছে। সন্ধিয়া সাতটামান বাজিছে তাতে। আৰু এইফালে আহিবই লাগিব
তাতে সাতটা বাজিছে।
বেছিয়ে বেছিয়ে হৈছে কিজান সাতটা বজাত।
উম লাঞ্চ তাতে তাৰমানে।
অ লাঞ্চ তাতে আৰু।
মৃত্যুঞ্জয় মন্দিৰত তই চবতকে পিছত চাইছা।
অ ভালে হ'ল সেইখিনি টাইমত যোৱা। কাৰণ কি এয়া ইমান গধূলি টাইমত বেছি ভাল লাগে অ গধূলি সময়ত বেছি ভাল লাগে।
অ অ।
দিনততটো ৰ'দ লাগিল হয় আৰু।
তই কালি যাবানে তাতে বৰষুণ আহা নাই?
নাই নাই কালি বতৰ ভালেই ৰ'দো নাই বৰষুণো নাই। অহ বৰষুণ দিলে অলপ দিগদাৰ হ'ল হয় ন?
অ ৰ'দ দিলো দিগদাৰ। গৰম পাইছে নাই গৰম?
গৰম বেলেগ গৰম নহয় বাহিৰত মানে গাড়ীৰ ভিতৰত মানুহৰ অলপ গৰমটো লাগে। মানুহ বহুত হলে যে গাড়ীখন অলপ গেছ হোৱাৰ নিচিনা হৈছে সেইটো কাৰণে অলপ গৰম লাগিছে। বাকী আৰু মানে দিনটো কালি বেয়া নহয় ভালে আৰু।
ভালে কৰিলা সেনেকে যাই ঘূৰি আহিলা।
উম আৰু সেনেকে আৰু ক'ত যোৱা যাব ধৰ
নহয় নহয় সেনেকে সেনেকে নগলে যোৱা নহয় নিজৰ গাড়ী লৈ গলে আৰু অ চাব পাৰি নিজৰ গাড়ী থাকিলে।
আৰু বহুত দূৰো নহয় দূৰো আছে অ দূৰো আছে বহুত। নিজা গলে খৰচো বহুত হ'ব খোৱা আমি হোটেলতে খালো হোটেলত টো নিৰামিষাই খালে এ মানে
তাৰ মানে গাড়ীৰ পৰা হোটেলতে খুৱাইছে।
উম উম গাডীৰ মানুহে ঠিক কৰিছে গাড়ীৰ মালিকটোৱে ঠিক কৰিছে আৰু এইবিলাক চব।
অহ।
অ কেইজনমান মানুহ হৈছে মুঠ?
চল্লিছ